হেল্ল' অ' এয়া আছে দিয়া তুমি কি কৰিছা?
এয়া মই তোমাৰ দোকানলৈ যাবলৈ ওলাইছোঁ ৰ'বা দোকানৰ কাম অলপ আছে। এই নতুনকে তোমাৰ দোকান মানে তোমাৰ নতুন নতুনকে দোকান এখন দিবলৈ ওলাইছোঁ, তাক কে তোমাৰ অলপ চাফ চিকুণ মানে ৰুম কেইটা কৰি লওঁ, লৈ পেলাই তোমাৰ আকৌ কি কৰিলে ভাল হয় তাকে মানে চিন্তাও কৰিছোঁ ৰ'বা।
অ' কিহৰ দোকান দিম বুলি ভাবিছাঁ?
তোমাৰ মই কাপোৰ চিলাও ন মেচিন অনা হৈ আছে যে এতিয়া ভাবিলোঁ ঘৰত তোমাৰ চিলাই কৰাতকৈ মোৰ তাতে যায় দোকানৰে ৰুম এটা লৈছোঁ। তাতে তোমাৰ চিলাই তিলাই কৰিম আৰু তোমাৰ অকল চিলাই কাপোৰ-কানিও ধৰিলেও পোৱা যাব। তাৰাপা তোমাৰ বেলেগ যদি কিবা মানে আইটেমো ৰাখিব লাগিব কি ৰাখোঁ তাকো ভাৱি আছোঁ ৰ'বা চিন্তা কৰি আছোঁ।
ৰা ৰখা সৰু সুৰাকে কিবা এটা। তেনেকুৱা ধৰা অ সৰু সৰুকে হয়।
তেনেকুৱা ৰাখিলে ভাল হ'ব বাৰু।
তেনেকুৱা মানে তুমি এতিয়া প্ৰথম সৰু সৰু সৰু বস্তু পৰা হয়, সৰু এতিয়া ধৰা প্ৰেজেন্টৰ বস্তু বিলাক ৰাখিলা কাৰণ গ গাঁৱলীয়া অঞ্চল হয় যদি মানে মানুহেটো টাউনলৈ যাব নোৱাৰি হয় সেইকাৰণে মানে সেইখিনি বস্তু তেতিয়া তোমাৰ প্ৰেজেন্ট বিলাক ৰাখিলে তেতিয়া বিয়া-সভা হ'লে তোমাৰ পৰা আনিব পৰা যায় হয় হয় হয়।
এই তাকে মই ভাবিছোঁ এতিয়া মই বোলো সেই মেচিনৰ বস্তু বিলাক ৰাখোঁ গোটেইবলাক। আৰু তোমাৰ তাতে তোমাৰ চিলাই যিখিনি কাপোৰ- কানি লাগে তোমাৰ ফলচ-চলচ বিলাক তাৰ পৰা মেচিনৰ যিখিনি সামগ্ৰী মানে। কেঁচি-চেচি দৰকাৰ হয় গুলী বিলাক লাগে। অ যিটো দহি কৰে অ দহি কৰা সূতাটো যে সেই সূতাটো বোলো অলপ সেনেকে ৰাখি দিওঁ এনেকে ভাবিছোঁ মানে মনতে। তাকে বোলো দোকানখন চাফা কৰি থ বিলাক মানে হিচাপ কত কৰিবেলে কি কি বস্তু ৰাখিলে ভাল হয়। স তাকে মাথা মাৰি আছোঁ স কাপোৰ-কানি মানে হেৰি কৰা চিলোৱা নে বাৰু?
হয় হয় চিলাও চিলাও মই এম্ব্ৰইডাৰী কৰোঁ।
এম্বইডাৰী কৰা ন? ভাল সেইবিলাক কৰিব লাগে ফেব্ৰিক চেব্ৰিক ন?
হয় হয় ফেব্ৰিক কৰোঁ আকৌ তোমাৰ আজিকালি যে এমব্ৰইডাৰী হোব বিলাক যে আছে সেইবিলাক বনাও তাৰ পিছত আকৌ তোমাৰ বুকে বিলাক বনাও সেই তেনেকেও অলপ সৰু সুৰাৰাকে জুৱেলৰ চুলিৰ বনাই কৰি অলপ চলি আছে আৰু বিজনেচ সৰু সুৰা হয় হয় সেইটোয়ে আৰু নিজে স্বাৱলম্বী হব লাগে ন আজি
অ আজিকালি তোমাৰ এনেই থাকিলে একো একো কামেই নাই মানুহৰ যদি তুমি কিবা এটা কৰি আছা ন নিজৰ হাতৰ বিদ্যা মৰণ নাই কাৰণ যি কি কৰিলে সৎ পথত থাকিলে পইচা আছেই চবতে
আছে আছে হয় হয় এতিয়া চৰকাৰেটো বহুত সুবিধাও দিছে হয়নে এতিয়া গোটৰ মহিলা সকলকো দিছে দহ হোজাৰ টকাকে এতিয়া নিজে স্বাৱলম্বী হবলৈ
হ'বলে এতিয়া তোমাৰ আকৌ তোমাৰ পঁচিশ হোজাৰ কেেও দিব হেন
পঁচিছ হাজাৰকও দিব হয় হয় হয় এই দহ হাজাৰতোক কমপ্লিট কৰিব লাগিব মানে কিবা এটা ব্যৱসায় কৰিব লাগিব ি্ ল সেইটোেে চৌ পি দিব
জ দিব মই তাকেই সেয়া ভাবি পেললৈ বোলো এতিয়াতো মায়ে কামত বোলো সেই আকৌ খুলিব ভাবি আছো কাৰণ
ভালে কৰিছা ভালে কৰিছা তুমি গোটত আছা নহয় এনেই
অ আছো আছো স গোটৰ পৰা তোমাৰ স পালো দহ হজাৰ পালো নহয় আনিলোহে মাল চাল আনিলো কিবা কিবি সেই তেনেকুৱা এতিয়া আকৌ বোলো পঁচিছ হোজাৰ পোৱালে বাট চাই আছো আৰু
অ তাকে হ দিয়
তোমাৰ এনে দোকানখননৰ বো অলপ হেৰি গৈ পেলা খুলি ল'ব পাৰিলে তাকে তেতিয়া বোলো আকৌ বোল সেইটোৱে মোৰ পঁচিশ হাজাৰো যদি পাওঁ মানে অ অলপ মাল আকৌ বেছিকে ভৰাব প যাব
হয় হয় হয় কৰা যাব সেইটোোৱে আৰু হয় দিয়া মানে সুবিধাও হ'ব ওচৰৰ খিনি হয়
অ ওচৰ খিনি সুবিধা সুবিধা হব মানে কি জানা মানে ওচৰৰ মানুহ বিলাকেও দিয়ে চিলাবলৈ নিদিয়া নহয় এতিয়া তোমাৰ মই ওচৰ পাঁাজৰ মানুহখিনি চিলাই কৰিছো যদি মই দোকান খ দি প তোমাৰ চাৰিআলিত যে দিব পাৰও তাত তোমাৰ বিভিন্ন ৰকমৰ মানুহ পাবা মানে
উম উম হয় হয় বিভিন্ন মানুহৰ চকু পৰিব বোলে হয় দ এখন দোকানত চিলাই আৰু ভালকে যদি কামতটো কৰা হয়নে চবে দিব।
আকৌ মই তোমাৰ ভাবিছো কি জানা এয়া তোমাৰ হেৰিখন পোষ্টাৰখন মানে ডাঙৰকে মাৰি কি কলা কি কি পায় বেনাৰ এখন মাৰি পেলা ওপৰত তেতিয়া মানে গম পোৱা যাব কি কি পায় আইটেম আৰু কি কি চিলোৱা হয় অ', সেইটোও কৰিম বুলি ভাবি আছো ৰবা। তাৰ পৰা মোলো যেতিয়া সেইখিনি দিলে কৰিলে দোকানখনো চলিব লাগে আশা এটা কৰিছো তাকে আকৌ মনতে কেতিয়াবা ভয় লাগে বোলো
নাই নাই ভয় নানিবা অলপ নিজে সাহস লৈ পাই ওলাই যাব লাগিব আজিকালি দিনত মহিলা পিছ পৰি নাথাকে নহয় হয় নে নহয়। হয়-হয় চব স্বাৱলম্বী হ'বলে হৈছেই প্ৰায় ভাগেই হৈছে স্বাৱলম্বী নিজৰ মানে নিজৰ ভৰিত নিজে
নিজে-নিজে অ', সেইটোৱে আজিকালি তোমাৰ মাইকী মানুহ পিছ পৰি থকা নাই এ দিয়া ন
নাই-নাই-নাই-নাই মতা মানুহৰ লগতে হয়।
কোনোবাই কিবা কৰি আছে কিছুমানে কাপোৰ বৈছে কিছুমানে চিলাই কৰিছে। মানে বিভিন্ন ৰকমৰ কাম বিলাক কৰিবলে বা মাইকী মানুহ বিলাক মানে আগুৱাই অহা হৈছে। কাৰণ মতা মানুহ ওপৰতে খাম বুলি মানে নাথাকে আজিকালি
নাথাকে হয়-হয় আজিকালি চবে নিজৰ স্বাৱলম্বী হৈছে আৰু নিজে নিজে স্বাৱলম্বী হৈছে।
বহুত আগবাঢ়িছে আকৌ মানুহ বিলাক মানে পৰিবৰ্তন হৈছে আগৰ যুগত কি আছিলে ঘৰৰ ভিতৰতো সোমাই থাকিব দিয়ে। মতা ইনকাম কৰি আনিব বাকী বিলাকে খাব মাইকী মানুহ ওলাই যাবলৈ নিদিছিল কিন্তু আজি হয় আজিকালি বোৱাৰী মানুহে ৰাখিব নোৱাৰি, তোমাৰ নিজে কাম কৰি নিজে ওলাই যাব কাম কৰিব ম হয়তো এটা মানুহে বেয়া বুলি ক'ব কিন্তু মই মোক চাই একো
বেয়া কৰা নাই কৰা নাই কাৰণ হয় দুই এটা মানুহৰ লগত কথাও পাতিছে হয়নে। হয় পিছে কিবা এটা ধৰা উপদেশ পাইছেও সেইটোৰ ওপৰত এতিয়া কৰিব হয় নে কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যাব হয় মানে বেছিকে সোমায়ো থাকিব নালাগে ঘৰত হয়নে আজিকালি হয় হয়নে মানুহ অলপ ওলাই কৰি লৈ অলপ
আৰু গ'লে তোমাৰ বুজি পোৱা যায় বিশেষকৈ বুজি পোৱা যায় আজিটো মই নজনাখিনিটো কিছুমান কথা নহলে মোৰ পৰা তুমি অলপ জানিব পাৰিছা সেইটোয়ে সেইটো কাৰণে বহুত খিনি জনা যায় তেনেকে আৰু বিশেষকে আজিকালি সেইয়াই মানুহ এনে থাকি থাকিনো কি হৈছেগৈ ন একো কাম নাইকিয়া হৈছে যদি ধৰি লওক কিবা এটা কামত লাগিছে মোক ধৰি ল বাধা নিদিয়ে যেনিবা দেই মোৰ হাজবেণ্ডেও নিদিয়ে মোক শাহু মা হঁতেও বাধা নিদিয়ে মোৰ যি মৰজি তাকে কওঁ কাৰণ জানে মানে কোনো বেয়া কৈ নুফো আৰু মুঠতে এতিয়া ইনকাম কৰিবলে মই তাৰ মানে পথ বিচাৰে থাকো মাইকী বুলি মানে ঘৰত সোমাই থাকিম তেনেকুৱা নহয় মোৰ আও কাৰণ দুটা
কৰিব লাগে চব
ভৱিষ্যতৰ কথা আছে হয় সেইকাৰণে মানে এতিয়া কি ভাবো নিজৰ যি মৰ্জি মানে মানে যিটো কৰিলে মানে সৎ পথে টকা আহে কষ্ট হওক মানে আও সেইটোৱে সেইকাৰণে মানে ল ল'ৰা ছোৱালীৰ কথা ভাবিয়ে সিহঁতৰ কথা ভা ভাবিয়ে তোমাৰ মই ভাবিছো নাই এনেকে থাকিলে এনেই থাকিলে কি
নহব হয় হয় আজিকালি এনেও বও বস্তু বোৰ বহু বহুত দাম ধৰা ন কিবা এটা কিনিবলৈ গ'লো এজনৰ উপাৰ্জনেৰে নহয়
নচলে নচলে ঘৰ চলিবলে মানে বহুত টান হৈ পৰে
হয় টান হৈ পৰে
সেইটো কাৰণে মানে আজিকালি নিজে যদি তুমি হেৰি নোকোৱা
হয় হয় এতিয়া চাকৰিয়াল সকলৰ কথাও বেলেগ আৰু আমি দিন হাজিৰা কৰি
অ আমাৰ হাজিৰা কৱে আমাৰ তোমাৰ কোনো ধৰণৰ চাকৰি নাই প্ৰথম কথা আৰু তোমাৰ আজিলৈ একো আজিলৈ একো মানে ইনকাম নাই
হয় হয়
একোত হ'লেও আজি ব একো স হলেও আঁচনি নাপাও কিবা নাপাও সেই খালি তোমাৰ আত্মসহায়ক গোট দহ হেজাৰটো পালো ফহতে আও তোমাৰ এনে বোলে কিবা অনুদান পাইছে কিবা পাইছে তেনেকে একো নাই আজ আজিলৈ গম পালা আজি কষ্ট কৰো কিবা এটা কৰিলে নিজে পাও ধই ল হয়
হয় হয় সেইটো কিন্তু চৰকাৰক ধনবাদ দিব লগীয়া দেই মাইকী মানুহখিনিক যে ইমান খিনি মহিলা খিনিক যে হয় হয় হয় আৰু কিছুমানৰ ধৰা অৰুণোদয়ো দিছে সেইখিনিৰ পৰাও মানুহ বহুত
বহুত পাইছে তাকে মই ভাবিছো ৰবা এতিয়া মই তাকে বোলো নিজে যদি কিবা এটা কৰি ল'ব পাৰো আৰু সেইপিনে যদি মামাই দিয়া বোলে পঁচিশ হাজাৰটো পাওঁগে দোকানখন বোলো ডাঙৰ কৰিপেলাই কৰিম বুলি ভাবি আছো এতিয়া
অ অ অ ভালে কৰিছা দিয়া কৰিব লাগে ন এখোজ দুখোজকেহে মানুহ আগুৱাই যায় আৰু
ডাঙৰ হয় ন একেবাৰে ডাঙৰকে খুলি ল'বলৈ নোৱাৰি মানে আও নোৱাই নোৱাই অ তোমাৰ বস্তু বিলাক দাম বেছি আৰু প্ৰথম কথা ত ইমান ডাঙৰকে খুলিবলৈ হ'লে টকাও বহুত লাগিব ইনভেষ্ট কৰিবলে হয়
হয় হয়
কাৰণে মই ভাবিছো এতিয়া থৈ জৈ মেচিনটোত ধৰাই পেলা তোমাৰ ব্লাউজ চলাউজ কাপোৰ যোৰা চোৰা এনেকে চিলাম সেই চিলালে তোমাক সেইটো পইচা আহিব জমা কৰি কয়ি কয়ি থৈ যাম বোলো সেই তেনেকে ভাবিছো টো মানে
সেইটোয়ে এতিয়া ভালে কৰিছা তুমি চাৰিআলিটোতে দিছা দোকানটো দোকানখন কাৰণ এতিয়া চবৰে চকু কৰিব আৰু কাষ্টমাৰ বিলাকে ধৰা দিবও ন সেইটোৱে আৰু আৰু এই কিবা কিবি বস্তু ৰাখিম বুলি যে কৈছা ধৰা ৰাখিবা
সেইটো ৰাখিম অ মানে কি হয় খৰচাটো তোমাৰ ঢেৰ নপৰে গম পাইছা এযোৰ কাপোৰ যে আমি চিলাও তথাপি তোমাৰ এটা মেচিনত তোমাৰ পা পাঁচ টকাহে পৰে এটা চিলাই হেৰি কৰা গুলিটো দাম গুলিটো তোমাৰ পাঁচ টকা লয় কথাটো কৈছো তোমাৰ ফলচটোত বিশ টকা তা পা তোমাৰ উ তলৰ ব্লাজৰ কাপোৰ তলৰ লগটো চল্লিশ টকা ল'ব হয়নে? মিনিমাম তোমাৰ হ চে মিলি মই এশ টকাই ধৰিলো। কিন্তু তোমাৰ চিলনী দিতিয়া যোৰা পাঁচশ টকা চিলাই আছে বাকী তোমাৰ চাৰিশ টকা জমাই আছে হয়নে?
পাই আছে।
সেইটোৱে মানে চিলাবলে অলপ মানে কি সময় লাগে কষ্ট লাগে কিন্তু সেই সাতনি কৰিলে
সেইটয়ে কষ্টৰ ফল মিঠা ন কষ্ট কৰি যাব কষ্ট কৰিলেহে তুমি ফলটো পাবা।
এ সেইটোৱে সেইকাৰণি তাৰমানে কি হয় চিলনি কৰিলে বোলো তেওঁ নিজৰ নিজৰ প্ৰভিতটো চিন্তা কৰিছো। হয় সেইটো চাই চিন্তি কৰিবলৈ আহি কোন তুমি এই কাম কৰিবা এই মে চিন চেচিন এটা আনিবা পাৰিলে।
হয় হয় হয় নিশ্চ
চিলাই বা কৰিবাচোন তোমাৰো ধৰি লও হৰিবিলাক আহিব গ'ম পালা। সুবিধাবিলাক তেনেকৈ ভাল হয় মানে সুবিধা হ'লে তেনেকে। আনি কৰি ল'বা চিলাবা, অ'। পিছে তোমাৰও ধৰি লওক, অ' থেংক ইউ থেংক ইউ। কে আশীৰ্বাদ কৰিবা।
হয় হয় ঠিকে আছে দিয়া হয় হয়। অ' আকৌ কৰিম দেই কেতিয়াবা ফোন, হয় হয় হ'ব হ'ব। আপুনিও কৰি থাকিব ময়ও কৰিম, অ'। ঠিকে আছে অ' অ' দিয়া ঠিকে আছে, হ'ব হ'ব।